অহ, আৱাজ আহি আছে ন'?
উহ- ম নমস্কাৰ
নমস্কাৰ। মোৰ নাম প্ৰিয়ংকা শৰ্মা তোমাৰ নাম?
মোৰ নাম অনিন্দিতা চৰকাৰ।
কি খবৰ ভালনে?
অহ, আছো ভালে তোমাৰ খবৰ,?
অহ, ঠিকেই আছে বাৰু ইমান গৰম দিছে ন'?
অহ, আজি বতৰটো বহুত গৰম।
অহ এনে কি কৰে আপুনি?
মইতো এনে এতিয়াতো বৰ্তমান ঘৰতে আছো বহি আগতে স্কুলত পঢ়াইছিলো। এতিয়া এনে জাষ্ট কচিং -কচিং কৰাই আছো আৰু। টিউচন পঢ়াই আছো, তুমি?
ময়ো টিউচনে কৰাই আছো।
অহ তোমাৰ পঢ়া কমপ্লিট হৈ গল?
অহ, হৈ গ'ল।
বৰ্তমান পঢ়ি আছা নে
বৰ্তমান নাই পঢ়া কমপ্লিট হৈ গল এতিয়া একো কৰা নাই।
উম কিমানলৈকে পঢ়িলা তুমি?
মই ডিগ্ৰী কৰিলো। বেতেল অফ কমাৰ্চ তাৰপিছত এল- এল বি কৰিছো।
অহ, ভালে -ভালে।
এতিয়া হ'ল প্ৰেক্টিচ কৰিম।
উম, ঠিকে আছে।
উম, ৰাতিপুৱা খোৱা চোৱা হল নে?
অহ, নাস্তা হৈছে ৰাতিপুৱা তুমি খালা?
অহ, খালো।
কি খালা?
ইমান গৰম ন' এনে লাইত খালো আৰু লাইত বস্তু খালো।
গৰমত লাইত খোৱাই ভাল।
অহ
ভাবি আছো গৰমতে ইয়াত কিবা এটা ষ্টল খোলো নেকি
অহ, খুলিব পাৰি খুলিব পাৰে।
কি খোলা যায় সেইটোয়ে আলোচনা কৰিম বুলি ভাবি আছো।
অহ।
তোমাৰ হিচাপ মতে তুমি, উম, মইতো ভাবি আছোঁ এনেতো বেছিভাগ নিম্বু পানীৰ ষ্টলতটো ৰাস্তাই ৰাস্তাই আছে তুমি জানাই। জাগা জাগাই আছে পুৰা। তু', নিম্বু পানীৰ বেলেগে বাহিৰে আৰু আমি কি খুলিব পাৰোঁ? তোমাৰ মতে তুমি কি বিচাৰ দিবা মানে আৰু কি কব বিচাৰা?
এই আখ‌ আক পাই যে আখৰ ৰচ
অ'।
আখৰ ৰচ থাকিব পাৰে জুচ হিচাপে।
অ' সেইটোও হ'ব পাৰি আৰু অ জীৰা পানী ন, জীৰা অ'। সেইটোও হ'ব। সেইটোৱে আজিকালি ইমান গৰম দিছে ন বতৰটো তাতে মানুহে কিমান গৰমত কাবাৰ বেহোচ হৈ যায়, পৰি যায় ৰাস্তাই ঘাটে।
অ' প্ৰেচাৰ লেভেল টো কমি আহি যায় ন। তিয়া অলপ আমি আ নিমখ থকা বস্তু অলপ
অ'।
বনাব পাৰি বেলেগকে মানে ফ্ৰুট জুচ। ফলৰ ৰস, ফলৰ ৰসো দিব পাৰি।
ফলৰ ৰস বা অ নেমু পানী। এতিয়া চেলাইন ৱাটাৰ টাইপ বনালে সেইটোও ভাল হ'ব।
অ'।
নেমু, চেনি, নিমখ
নিমখ দি, অ' বনাব পাৰে।
সেইটো মইও ভাবি আছো বৰ্তমানতো ঘৰতে বহি আছোঁ, সেইকাৰণে ভাবি আছোঁ এটা নিমু ষ্টলে মানে চৰ্বতৰে ষ্টল এটা খুলি দিও নেকি সেইটোৱে ভাবি আছোঁ।
অ' খুলিলেটো ভালে হ'ব।
সেইটোৱে ভাবি আছোঁ।
নিজৰো ভাল হব সিহঁতে হেৰি কৰিব তাৰ - সিহঁতৰো ভাল হ'ব।
উম।
সিহঁতৰ কাৰণে পাব আৰু ৰাস্তাত গলে পাব আৰু।
উম। আৰু দুপৰীয়াৰ ভাত-আঞ্জা বনোৱা হ'ল নে নাই?
নাই উৰুৱা দেৰিয়ে হ'ব এতিয়া।
অ কোনে বনায় ৰান্ধে কোনে তুমি নে
নাই নাই মায়ে ৰান্ধে।
অ'। তুমি তো আনমেৰেড হয় চাগে ন?
হয়।
আত্ছা।
ক'ত থাকে, ক'ত থাকা তুমি?
মইতো এতিয়া জ্যোতিকুছী চংকৰটোল তুমি ক'ত?
অ' মই ধপলিয়াত, ভিতৰৰ ফালে থাকো অলপ।
ধপলিয়া আচ্ছা।
উম।
আপুনি ক'ত পঢ়িছে স্কুল?
স্কুল মই ই পূৰ্বাচা বিদ্যা নিকেতনত।
আচ্ছা।
উম, তুমি কোনটো
মই বিবেকানন্দ বিদ্যাপীঠ।
অ' তুমি ৰুমিৰ ক্লাছমেট হয় নেকি?
হয়।
অ' আচ্ছা আচ্ছা।
আমি সৰুৰে পৰা একেলগে আছোঁ। টেন লৈকে একেলগে আছিলোঁ।
অ'।
কলেজ বেলেগ হ'ল পিছত।
উম। হয় তেতিয়া ৰুমিৰ লগত কথা হ'ল ন ত তাই কৈছে যে মোৰ এটা বান্ধৱী আছে তু তুমি তাইৰ লগত শুৱা মই এতিয়াতো মই ফ্ৰী নহয় সেইকাৰণে তোমাৰ লগতে ফোন কৰিলোঁ কণ্টেক্ কৰিলোঁ।
ঠিকে আছে।
আৰু কোৱা কিবা? আৰু কোৱা কিবা?
কৈয়ে আছোঁ। এনে তোমাৰ ফেমিলিত কোনে কোনে আছে?
এ আমি মই বা আছে মোৰ। বিয়া হ'ল তাৰ মা দেউতা।
অ' ঠিকে আছে। মইতো এতিয়া মইতো এতিয়া মেৰিড হৈ গ'লো মোৰ হাজবেণ্ড মই মোৰ ফাদাৰ ইন ল', অ'।
আত্ছা কিমান দিন হ'ল?
দুই বছৰ হৈ গ'ল।
অ' ভালে।
উম। মোৰ মা দেউতাও এতে থাকে তোমাৰ সেইপিনে জ্ঞান স্কুলৰ অপজিতত। ওদাল জ্যোতি পথত।
আচ্ছা।
এনে মই বিহাৰী হয়।
অ'।
মোৰ মাডাৰ টাং বিহাৰী হয়।
আচ্ছা আচ্ছা।
কিন্তু মই নিজৰ মাডাৰ তাং খন ক'ব নোৱাৰো। জবটো কৰিব বিচাৰি আছো এতিয়া মোৰ ষ্টাডি খন কমপ্লিট হোৱা নাই ন। বিকছ সেইকাৰণে ৰৈ আছো, এতিয়া মাষ্টাৰ্ছ কমপ্লিট হ'ল। এইটো বছৰত আৰু মোৰতো এ এনে অনাৰ্ছ হিন্দী।
অ'।
উম, লিটাৰেচাৰ চাবজেক্ট আৰু এতিয়া বি এড তেওঁৰ কাৰণে মানে বাহিৰত যাব লাগিব চাগে কিউকি এতে বি এডৰ মানে হিন্দী এতিয়া নাই।
ইয়াতে নাই নেকি?
নাই। ত' মোক চাগে বাহিৰত যাব লাগিব।
আচ্ছা।
উম। বাহিৰত মানে পাটনা ইউনিভাৰ্চিটি সেইপিনে গলে চাগে মই পাব পাৰোঁ। সেইপিনে দি একজাম বিলাক দিব লাগিব।
বি এডটো কৰিলে ভাল কিন্তু।
অ'।
দুই এড হওক বা ডি এলে এড হক এইবোৰ দুটা কৰিলে ভাল আৰু।
এতিয়া বৰ্তমান এতে আছো যিহতে এতেটো নাপাওঁ বি এডৰ, এতে মই ভাবি আছোঁ মন্টি চেৰি ট্ৰেইনিং টো যে হয় সৰু বাচ্ছাটোৰ সেই - সেইখন কৰি লওঁ। আৰ তাৰ পিছত দেখা যাব আৰু বি এডত তো পইচাও পইচা তাৰটো প্ৰব্লেম হয় ন অকমান ফাইনেঞ্চিয়েলৰ প্ৰব্লেম হৈ আছে। এতিয়া কেইদিনমান আগত মোৰ মাদাৰ ইন উম, আৰু মাদাৰ ইন ল'ৰো ডেথ হ'ল।
অ' হো।
সেইকাৰণে, মাদাৰ ইন লেও - ল'ৰ হেৰি ঢু কাইছে ন বেছি দিন হোৱা নাই আৰু।
আত্চ্ছা।
সেইকাৰণে মইও বেছি আৰু মাথা মাৰা নাই।
হ'ব লাহেকে মাৰা আৰু।
সিটোৱে লাহে
উম, লাহে লাহে ভাবা এতিয়া কি ভাবিছা ষ্টল ক'ত দিবা বুলি ভাবিছা?
ষ্টলখন ভাবি আছোঁ, এতে আহ জু' ৰডৰ সেইপিনে দিলে ভাল হ'ব নেকি! জু' ৰড সিপিনে দিলেও ভাল হব অ'। আ নহলে কোনো পাৰ্ক চাৰ্কৰ বাহিৰে, উদ্যায়ানৰ বাহিৰে, অ'।
উ - উজান বজাৰটো আছে যে সতি হাতিকা। তাতো দিব পাৰা, ব্ৰহ্মপুত্ৰ দিবা হেৰিটেজ আছে পাণবজাৰত।
অ' মানে যত মানে বেছি মানুহ আছে, মানুহ বেছি আহা যোৱা কৰে আৰু সেই টো জাগাত দিলে বেছি ভাল হ'ব ন।
অ'।
সিটোৱে ভাবি আছোঁ। এতিয়া গৰমৰ বুতৰত আৰু এতিয়া পিজ্জা বাৰ্গাৰ তটো মান
মানুহে নাখায়। অ' বেছি‌ এইবোৰে খাব পানী চানী থকা বস্তু লিকুয়েড।
সেইবিলাকে বেছি চলিব আৰু।
অৰেঞ্জ স্কোৱাচ আছে বুলি এটা তাতে সেইবোৰো দিব পাৰা।
উম।
পানীত লগত মিলায় কেনে বনাব পাৰে আৰু।
দিয়া ঠিক আছে মই আৰু পিছত ফোন কৰি আছোঁ দিয়া।
ঠিক আছে দিয়া।
উম উম, অ' ঠিক আছে ফোন কৰিবা হা। উম, ঠিক আছে।